শুনিছেনে
অ শুনিছো
হয় কেনে আছে
ভালে আছো আপুনি
মোৰো ভাল ময়ো ভালে আছোঁ আজি ভাবিছিলোঁ খাদ্য বা আহাৰৰ বিষয়ে অলপমান বিশদভাৱে আলোচনা কৰোঁ
নিশ্চয় খাদ্য আমাৰ জীৱনৰ এক মৌলিক প্ৰয়োজন খাদ্য অবিহনে মানুহে সুস্থভাৱে জীয়াই থাকিব নোৱাৰে
হয় ঠিকেই কৈছে আহ খাদ্যই আমাৰ শৰীৰক শক্তি দিয়ে আৰু দৈনন্দিন কাম কাজ সম্পন্ন কৰিবলৈ বহুখিনি সহায় কৰে খাদ্য নোখোৱাকৈ আমি কোনো কামেই কৰিব নোৱাৰো
কেৱল শক্তিয় নহয় খাদ্য শৰীৰৰ বৃদ্ধি বিকাশ আৰু বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়াতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে
ঠিকেই কৈছে আচ্ছা আমি সাধাৰণতে খাদ্যক কেইবাটাও ভাগত বিভক্ত কৰিব পাৰোঁ নহয় জানো
সাধাৰণতে খাদ্য শক্তিদায়ক শৰীৰ গঠনকাৰী আৰু সুৰক্ষাদায়ক খাদ্য এইদিন ভাগত বিভক্ত কৰা হয়
হয় ঠিকেই কৈছে।
শক্তিদায়ক খাদ্য বোলি কি বুজা যায়
আহ সাধাৰণতে শক্তিদায়ক খাদ্য হৈছে যিবোৰ খাদ্যই আমাৰ শৰীৰক কাম কৰাৰ বাবে শক্তি যোগান ধৰে যেনে ধৰক চাউল ৰুটি আলু চেনি আৰু তেলজাতীয় খাদ্য যিবোৰ খাদ্য আমি দৈনন্দিন জীৱনত মানে খাই থাকো সেইবোৰ খাদ্যৰ জৰিয়তে আমি শক্তি সেইবোৰ খাদ্যৰ জৰিয়তে আমি শক্তি পাওঁ কাম কৰিবলৈ সামৰ্থ্য পাওঁ সেইবোৰ খাদ্যকে আমি শক্তি শক্তিদায়ক খাদ্য বুলি ক'ব পাৰোঁ। অ বাৰু শৰীৰ গঠনকাৰী খাদ্যৰ বিষয়ে অলপ। ক'ব পাৰিবনে।
পাৰিম শৰীৰ গঠনকাৰী খাদ্যত প্ৰটিন থাকে এই খাদ্যই পেশী হাড় আৰু শৰীৰৰ বিভিন্ন কৰাৰ বিকাশত সহায় কৰে মাছ, মাংস, কণী, গাখীৰ, দাইল আদি ইয়াৰ উদাহৰণ আমি যিবোৰত প্ৰটিন পাওঁ সেইবোৰে আমাৰ আমাৰ শ গ্ৰহণকাৰী খাদ্য সুৰক্ষাদায়ক আপুনি সুৰক্ষাদায়ক খাদ্য বুলি কি বুজ।
আহ সাধাৰণতে স সুৰক্ষাদায়ক খাদ্য বুলি যিবোৰ খাদ্যত ভিটামিন আলু খনিজ্য পদাৰ্থ বেছিকৈ থাকে আৰু শৰীৰক ৰোগৰ পৰা সুৰক্ষা দিয়ে সেইবোৰ খাদ্যকে আমি সুৰক্ষাদায়ক খাদ্য বুলি ক'ব পাৰো আহ ধৰক যেনে। তাৰে কিছুমান উদাহৰণ হ'ল ফল মূল আৰু সেউজীয়া শাক পাচলি এইবিলাক আহ যথেষ্ট পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে সেইবাবে যিকোনো আ ডক্টৰে ওচৰত গ'লে ডক্টৰে সদায় মানে ভিটামিন জাতীয় বস্তু খাবলৈ দিয়ে আহ খনিজ পদাৰ্থ বেছি। থ খাদ্য খাবলৈ দিয়ে আৰু ফল মূল আৰু শাক পাচলি বেছিকৈ খালে আমাৰ শৰীৰো সুস্থ হৈ থাকে এইবোৰত। এইবোৰৰ জৰিয়তে আমাৰ শৰীৰটো শৰীৰটোক। কাম কৰিবলৈ বেছি শক্তি পায় সামৰ্থ পায় সেই এইবোৰো খাদ্য আমি সুৰক্ষাদায়ক খাদ্য বুলি। ক'ব পাৰোঁ
অ
হয় আৰু। ন খাদ্যৰ বিষয়ে তোমাৰ কিমত?
সুষম খাদ্যৰ মতে মোৰ মতে সুষম খাদ্যয় অতি গুৰুত্বপূৰ্ণ। যি খাদ্য শৰীৰৰ প্ৰয়োজনীয়। সৰু পুষ্টি উৎপাদন সঠিক পৰিমণত থাকে তাকে আমি সুষম খাদ্য বুলিু ক'ব পাৰো সুষম খাদ্যই আমাক বহু প্ৰকাৰে লাভ কৰে।
হয় আহ সুষম খাদ্য খালে আমাৰ কি কি লাভ হয় বাৰু।
সুষম খাদ্যই শৰীৰক সুস্থ ৰাখে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে মানসিক বিকাশত সহায় কৰে আৰু কাৰ্যক্ষ্ষমতাও বঢ়ায়। সুষম আহাৰে আমাক সকলো সহায় কৰে ক'ব পাৰে। অসমৰ পৰম্পৰাগত খাদ্যসমূহৰ বিষয়ে কি ক'বা
অসমৰ খাদ্য সংস্কৃতি অতি সমৃদ্ধ হয় আহ তাতে মানে আমাৰ অসমৰ জনপ্ৰিয় খাদ্য কিছুমান হৈছে ভাত, মাছ, দাইল বিভিন্ন ধৰণৰ শাক পাচলি খাৰ, টেঙা, পিঠা, পনা এই সকলোবোৰ অসমৰ জনপ্ৰিয় থলুৱা খাদ্য অসমৰ। খাদ্য সংস্কৃতি চাব গ'লে অতিকৈ চ চহকী মানে ইমান খাদ্য সং সংস্কৃতি বহুখিনি আহ মানে বহু ধৰণৰ খাদ্য অসমীয়া সংস্কৃতিত আহ পোৱা যায় বিভিন্ন ধৰণৰ যিবোৰ কিছুমান খাদ্য সংস্কৃতি অকল আমাৰ অসমতে চলে যেনেকে বিহুৰ সময়ত আহ বনোৱা পিঠা লাডু আৰু যেনেকে আমাৰ ইয়াতে বৰা ধানেৰে পিঠা বনাই। গুড় গুড় তিলৰ লাডু বনায় নাৰিকলৰ লাডু বনায় সেইটো অকল আমাৰ অসম অসমীয়াই সংস্কৃতি বাহিৰৰ। বাহিৰত এইটো সংস্কৃতিটো নচলে আৰু বাহিৰৰ এইটো সংস্কৃতি নহয়েই এই সংস্কৃতি এই খাদ্যৰ সংস্কৃতিটো আমাৰ অকল অসমৰে হয়।
অহ হয়
হয় অসমৰ খাৰ খাদ্যৰ বিশেষত্ব কি বাৰু জানেনে
খাৰ অসমৰ এক বিশেষ পৰম্পৰাগত খাদ্য কলগছৰ চাইৰ পৰা তৈয়াৰ কৰা খাৰে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে পাচন প্ৰক্ৰিয়াতো সহায় কৰে আমি খাৰ খাব লাগে
হয় এইটো ঠিকেই কৈছে
মাছৰ গুৰুত্ব কিমান
মাছৰ গুৰুত্ব বহুতে মাছত প্ৰটিন অমেগা থ্ৰী অমেগা তিনি ফেটি এচিড আৰু বহু পুষ্টি উপাদান থাকে পুষ্টিকৰ উপাদান থাকে আহ মাছ নিয়মিতভাৱে খালে হৃদযন্ত্ৰ আৰু মগজুৰ স্বাস্থ্য ভালে থাকে মাছে কয় নহয় মাছে আমাৰ বুদ্ধি বিকাশত সহায় কৰে এইটো এ উদাহৰণ যত বহুখিনি তি থাকে অমেগা থ্ৰী তিনি থাকে ফেটি এ থাকে কিন্তু কিছুমান ক্ষেত্ৰত আকৌ যেতিয়া বেমাৰ হয় সেই ক্ষেত্ৰত আকৌ মাছৰ এই ফে টি এ চিতে বহুতখিনি হানি কৰে এয়া তেতিয়া ড্ক্তৰে ৰোগীক অহ মাছ নাখাবলৈ প্ৰটিন জাতীয় বস্তু নাখাবলৈ আহ আদেশ মানে উপদেশ দিয়ে আৰু কিছুমান বহুতখিনি মানুহ আছে যোনে আহ ব্যাম কৰে য়োগা কৰে তেওঁলোকৰ বাবে প্ৰ'টিন জাতীয় খাদ্য বহুতে প্ৰয়োজনীয় আৰু মাছত ভালেখিনি পৰিমাণে প্ৰটিন থাকে তেতিয়া তেওঁলোকে নিয়মিতভাৱে প্ৰটিন আহৰণ কৰিলে তেওঁলোকৰ বাবে সেইখিনি বহুখিনি লাভদায়ক হয়
হয় হয় হয় বুজিছো
হয় আৰু ফল মূল খোৱাটো কিয় প্ৰয়োজনীয় বাৰু
স মূৰত ভিটামিন খনিজ লবণ আৰু আজাতীয় পদাৰ্থ উপাদান থাকে পাচন শক্তি উন্নত কৰে আৰু শৰীৰ সতেজ কৰি ৰাখে আমি ফল মূল খাব লাগে ফল মূৰে আমাৰ শৰীৰ গঠনত সহায় কৰে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে
হয় ঠিকেই কৈছে এইটো কিন্তু আজিকালি এই ফাষ্টফুডৰ প্ৰচলন বহুত বাঢ়িছে এই বিষয়ে তোমাৰ কি মত বাৰু
ফাষ্ট ফুড সুস্বাদু হলেও অধিক তেল নিমখ আৰু চেনি থাকে বেছি পৰিমানে খালে মেদ বহুৰ বহলতা ডায়বেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায় আমি ফাষ্ট ফুড বোলা বস্তুটো কমকৈ খোৱাই ভাল ই আমাৰ বিভিন্ন ৰোগ সৃষ্টি কৰে
হয় এইটো ঠিকে কৈছে। আ আচ্ছা আপুনি বাৰু ফাষ্টফুড খাই ভাল পায় নেকি?
ফাচফুদ ভাল পাওঁ কিন্তু বেছিকৈ নাখাও
কেনেধৰণৰ ফাষ্টফুড খাই ভাল পায় আপুনি?
চিকেন পকৰা মমো চাওমিন পাওঁ হয় ভালেখিনি
হয় এইবোৰতটো বহুতেই চলে আজিকালি
অ কিন্তু বেছিকে খাব নালাগে খাবও লাগে
হয় এইটো ঠিকেই কৈছে আপুনি বেছি বেছিকৈ খালে আমাৰ লোকচান কৰে।
অ', তেনে তে থাই স্বাস্থ্যকৰ খাদ্যভয়াস কেনেকৈ গঢ়ি তুলিব পাৰি।
আহ ', মোৰ মতেদি নিয়মিত সময়ত আহাৰ গ্ৰহণ গ্ৰহণ কৰিলে অধিক ফল মূল আৰু শাক পাচলি খালে পৰ্যাপ্ত পানী আহ পানী পান কৰিলে আৰু জাংক ফুড কম খালে মানে আমাৰ খাদ্যভ্যাস স্বাস্থ্যকৰ কৰি তুলিব পাৰি আৰু যেতিয়া আমি সময়মতে সদায় এটা সময় সময়তে খাদ্য গ্ৰহণ কৰোঁ বা খাদ্য খাওঁ তেতিয়া সেই সময়টোৰ জৰিয়তে আমাৰ শৰীৰটো ভালে থাকে শৰীৰটো সেই সময়ত টো গ্ৰহণ কৰে আৰু জিবোৰ ফলমূল আমি অ', সতেজ ফলমূল আৰু শাক পাচলি খাও সেই আমাৰ দেহত ৰক্তচালন চালনত সহায় - সহায় কৰে আমাৰ শৰীৰটো আমাৰ ছালটো মানে বেছি। কে ভাল কৰি তোলে আৰু বেছিকে পানী খালে আমাৰ গাত ব্লাডৰ। কমি নহয় তেজৰ কমি নহয় আৰু আমাৰ বডি শৰীৰটো ভালকে চলাচল কৰি থাকে। উ', আমাৰ আহ', মোৰ যিবিলাক যেনেকে ধৰক কিছুমান ৰ- ৰ ৰোগ আছে যিবিলাক মূৰ ঘূৰণি হওক বা অলপ দুৰ্বলতা ফিল দুৰ্বলতা হয় সেইবোৰ মানে যেতিয়া পৰ্যাপ্ত পৰিমণত। খাব তেতিয়া সেই ৰোগবোৰৰ পৰা আঁতৰি থাকিব পাৰে। আৰু জাংক ফুড টো যেনেকে আমি এইমাত্ৰ আলোচনা কৰিলো জাংক ফুড এ', মানে যিবিলাক ফাষ্ট ফুড সেইবোৰাক- সেইবোৰতো একেবাৰে খাব খাব নালাগে। সেইবোৰ আমাৰ স্বাস্থ্যৰ বাবে বহুত হানিকাৰক।
হয়', বুজিছো।
হয় ', আৰু পানীৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ কওকচোন?
পানী জীৱনৰ মূল আধাৰ ই শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে পাচনত সহায় কৰে আৰু শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰি দিয়ে আমি যিমান পাৰো সিমানেই পানী খাব লাগে কই নহয় নিলোগী হবৰ কাৰণে পানী খাবই লাগে। আৰু গৰমৰ দিনততো বেছিকৈ খাব লাগে পানী। যিমানে পানী খাব সিমানে শৰীৰতটো নিৰোগী হৈ থাকে আহ',
শিশুসকলৰ খাদ্যত কি- কি থাকিব লাগে বাৰু?
শিশুসকলৰ খাদ্যত গাখীৰ কণী ফল মূল শাক পাচলি দাইল আৰু শস্যজাতীয় খাদ্য থাকিব লাগে যাতে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ সঠিকভাৱে হয়।
হয় ', এইটো ঠিকেই কৈছে তেওঁলোকৰ শাৰীৰিক বিকা বিকাশ অত্যাধিক মহত্বপূৰ্ণ।
হয়', বৃদ্ধ লোকসকলৰ বাবে খাদ্য কেনেকুৱা হোৱা উচিত আপুনি কি ভাবে।
আহ', মোৰ মতেদি বৃদ্ধসকলৰ আহ যিখিনি খাদ্য থাকে সেইবোৰ সহজে হজম হোৱা বিধৰ হব লাগে কম তেল মছলাযুক্ত হ'ব লাগে আৰু পুষ্টিকৰ হোৱা উচিত ফল মূল আৰু সেউজীয়া শাক পাচলি অধিক খাব লাগে তেওঁলোকে। বৃদ্ধ সকলৰ যিটো শৰীৰ সেইটোি বয়স হোৱাৰ লগে- লগে তেওঁলোকে যথেষ্ট পৰিমাণৰ মচলা পাতি খাব নোৱাৰে তেওঁলোকৰ শৰীৰে সেইটো গ্ৰহণ নকৰে, সেইবাবে তেওঁলোকে কম মছলাযুক্ত খাব লাগে যাতে তেওঁলোকৰ শৰীৰটো সুস্থ হৈ থাকে আহ ', ভালদৰে চলাচল কৰি থাকিব পাৰে আৰু অধিক পৰিমাণে ফল মূল আৰু সেউজীয়া শাক পাচলি খাব লাগে।
হয় ', ঠিকেই কৈছে মোৰো এই মতামত আপোনাৰ লগত।
হয়', উৎসৱ পাৰ্বণত খাদ্যৰ ভূমিকা কেনেকুৱা জানেনে বাৰু?
অসমৰ বিহু বিয়া সবাহ আৰু অন্যান্য উৎসৱত বিভিন্ন পৰম্পৰাগত খাদ্য তৈয়াৰ কৰা হয় খাদ্য মানুহৰ মাজত অসমপ্ৰীতি আৰু আনন্দ বৃদ্ধি কৰে।
হয়', এইটো ঠিকে কৈছে আপুনি আহ',
খাদ্য অপচয়ৰ বিষয়ে
হয়', কওকচোন
ক ', খাদ্য অপচয়ৰ বিষয়ে তোমাৰ কি মত?
আহ ', খাদ্যয়পইচ্যা এক গুৰুত্বপূৰ্ণ সমস্যা। অ ', মানে আমি যিমান প্ৰয়োজন জন সিমানে খাদ্য খোৱা উচিত। আৰু অপচয়ৰ পৰা বিৰত থাকিব লাগে। যিমান খিনি দৰকাৰ সিমান খিনিয়ে খাদ্য আমি উ মানে বনাব লাগে আৰু সিমান খিনিয়ে আমি খাব লাগে। আচ্ছা সৰ্বশেষত খাদৰ মূল উদ্দেশ্য কি?
খাদ্যৰ মূল উদ্দেশ্য হৈছে শৰীৰক শক্তি যোগান ধৰা, বৃদ্ধি আৰু বিকাশ নিশ্চিত কৰা, ৰোগৰ পৰা সুৰক্ষা দিয়া, আৰু সুস্থ সুখী জীৱন যাপন কৰাত সহায় কৰা।
হয় এইটো একেবাৰে ঠিকেই কৈছে। খুব সুন্দৰকৈ বুজাই দিলে দেই আপুনি আজিৰ আলোচনাৰ মোৰ বহুত ভাল লাগিল।
মোৰ। আপোনাৰ লগত আলোচনা কৰি মোৰো বহুত ভাল লাগিল।
ঠিক আছে বাৰু ধন্যবাদ আকৌ লগ পাম।
অ আজিলৈ ইমানতে দিয়ক।